শুনিছা?
শুনিছা? অ' শুনি-কি কৰিছা?
অঁ এই আছো ৰ'বা, অকমান আগত মানে মোক বিছাই ডাকিলে, সেইকাৰণে গাটো ধুই দিলো আকৌ। গৰমো নহয় বহুত!
অ অঁ এই সেই, মই মানে ফোনটো কৰিছিলোঁ তোমাক হেৰি, আজি মানে সেই, হেৰিয়া গৰমৰ মানে প্ৰাকৃতিক পৰিৱেশৰ কাৰণে মানে অলপম
হয় হয়।
তোমাৰ লগত আলাপ-আলোচনা কৰোঁ, তোমাৰ সময় হ'বনে?
হয় হয়, সময় হ'ব, খুব সুন্দৰকৈ ভাল বিষয় এটা বাছি লৈছা, প্ৰাকৃতিক বাতাৱৰণটো যিহেতু মানে আগতকৈ বহুতো সলনি হৈছে এতিয়া চাবা, আগতে আজিৰ পৰা কেইবছৰ মান আগত ইমানটো গৰম নাছিল। আজিকালি মানে এই কেইবছৰত বা এইটো বছৰত হঠাৎ ইমান গৰম হৈছে হয় নে, গতিকে এই বিষয়ে মানে কি ক'ব বিচাৰিবা তুমি?
সেইটোৱেইতো, এতিয়া আগতেতো এনেকুৱা গৰম কোনোবাৰ পোৱা নাছিলোঁ, এই বাৰ যে ইমান গৰম পাইছোঁ! মানে ভাৱিব নোৱাৰা, অসম্ভৱ মানে একদম গৰমে মানে মানে একদম দহি পুৰি পেলাইছে।
আমাৰ দেশক কে দহিছে গৰমে।
উম, উম।